হুনং', অ'।
উম'।
উম' ।
বাৰ মিনিটত। নিজে কাত খাই যায় নেকি আক
হে?
নিজে কাত খাই যায় নেকি?
অ' হ বৰ বেয়া তঞ্চিল হৈছে মোৰ বাহ
অ উম, উম'।
উম' এই এইবিলাক মানে এ এইবিলাক কৰিবলৈ মানে লগ চগ অলপ বেছি লাগে। কেইটা পৰেই?
লগ চগ হ'লে মানে পতকে ভাগতেটো চাৰিটা পাঁচটা মান কৰি পেলাই একেবাৰটে উলিয়াই লাগিব।
হুম, হুম।
বহুতে বহুত পাই এইবিলাক।
এই এনে পোৱাতকৈ অ এনে পানী
উ' উ। নো কাটিলে কি কাটিবা ফেম পিত একো নাই।
এই এইটো নাকাতে, অকল ৰিপেয়াৰি টো একো কাটিব নোৱাৰে।
সেইটো মানে সোমাওঁতে কিবা অলপ সময় লাগিব কিবা এটা।
উ, উ' প্ৰথম দুটকা এটা সোমাল বা দেই।
উম' দুটকাটোনো নহয় সেইটোত দিব পাৰে নেকি?
এ
আকৌ বেলেগক যায় আজটো বেলেগক আজি পাৰিলে হেৰি দুটকা সিহঁতে বেছি মোক ইমান টকা লেব ৰিস্কত দিছু বুলি কয। তোক কি ভুলাই গৈছে মানে এইটো হেৰি টকাটো দিব লাগিব মানে।
অ'
তাক লাগিব বুলি কৈছে নে লগৰটো লাগিব? হা'?